হেল্ল'।
অ' ভালে আছে?
ভালে, ভালে আপোনাৰ কেনেকুৱা?
এই মোৰো ভালেই।
ভালে আছে ন? মই এতিয়া এই ঘৰত কামতেই ব্যস্ত হৈ আছো। কিবা দেৱালী আহিছে যে আপুনি কিহত ব্যস্ত?
এ একেই মইয়ো সেয়া ঘৰৰ দুৱাৰ চফা দেৱালীৰ কাৰণে, আ হেৰিক ঘৰ চাফা কৰি আজি সেয়া, এইকেইদিন সদায় চাফা কৰিয়ে আছো নহয়, আকৌ লাইট টো লগাব লাগিব। অ' চাকি বন্তি বিলাক নতুনকে মানে, কিনিছো নতুন চাকি বন্তি বিলাকো কিনিছো। তাৰ পিছতে এ আজি ভাব ভাবিছো এতিয়া সেই উম, ঘৰ দোৱাৰ চফা কৰি অলপ আজৰি হৈছো, তাৰ পিছতে ভাবিছো মিঠাই কেইটামান বনাম। অ', দেৱালী বুলি।
অ', আপোনালোকৰ তাৰ লগত বৰ ডাঙৰকে হয়, নহয় উ উৎসৱবিলাক দেৱালীতো
হয়, হয় ইয়াত মানে অলপ ডাঙৰকে হয়, দেৱালীটো অসমতো হয়, বাৰু দেই মানে কিন্তু
উম।
অ', অ'। কিন্তু সেয়া ইয়াত অলপ বেছি উলহ মালহে পাতে দেৱালিতো টো গোটেই আপোনাৰ ভাৰততে মানে ডাঙৰকে পাতে ন হি ত হিন্দু ধৰ্মাৱল্মবীসকলৰ টো এটা অন্যতম প্ৰধান পোহৰোও উৎসৱ হয়, অ', কিন্তু আমাৰ ইয়াত মানে কি জানে নে নাই পাঁচ দিনীয়া কে পাতে দেৱালীটো অ, অকল অ পাজ্য-পাঁচদিনীয়া কাৰ্যসূচী আৰু তাৰ লগতে মানে ওচৰ-চুবুৰীয়া, ইয়া মিতিৰ-কুটুম তেওঁলোককো মানে হে- হেৰি, কি কয়- দেৱালী শুভেচ্ছা দিবলৈ হা- শুভেচ্ছা দিয়ে আৰু যেনেকে আমাৰ অসমত বিহুত যেনেকে সৰুৱে ডাঙৰক যেনেকে হেই কৰে সেৱা কৰে তেনেকুৱা অ কিবা কিবি বিহুৱান দিয়ে বা, হে উপহাৰ দিয়ে ঠিক সেই ইয়াতো দেৱালীটো মানে মানুহ বিলাকে অ এদা নতুন কাপোৰ পিন্ধে, ঘৰ দুৱাৰ পৰিষ্ কাৰ কৰে, নতুন ধৰক চকী-কোচনৰ পৰা আদি কৰি।
হয়-হয়-হয়।
হেৰি কৰে, আহ- উম- নতুন ব বস্তু সজাই হেই তেনেকুৱা আৰু অ, আপোনালোকৰ তাতে এনেকে এইবোৰ পাত তেনে পাঁচদিনীয়া কা
আমাৰ দুদিনীয়া কৰি। দুদিনীয়াকে কৰে আমাৰ ইয়াত।
অ-অ, আমাৰ ইয়াত মানে পাঁচ দিনে পূজা হয়।
হয় অ, আমাৰ ইয়াত এদিন কালী পূজা, এদিন দেৱালী, এনেকে দুদিনীয়া কাৰ্যসূচী কৰে।
অ' হয় নেকি? অ, আমাৰ ইয়াত মানে হে প্ৰথম দিনাখন ধন তেৰেছ বুলি কয়। অ'অ সেইটো আপোনাৰ হেয়া কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদৰ্শী দিনাখনত মানে পাতে আৰু ত্ৰয়োদশী অ-এ সেইটোৱে ধনতেৰছ, হেইদিনাখনৰ পৰাই দেৱালী ৱালি আৰম্ভ হয়তো অ-অ তাৰপিছত, সেইদিনাখন মানে আচলতে হে আয়ুৰ্বেদৰ দেৱতা ধ ধৱন্তৰী যে যিজন উম মানে, দেৱতা ধৱন্তৰী আৰু ধনৰ দেৱী ধৰক ল মী মাক মানে তে পূজা কৰে সেয়েবা সেই ধন তেৰ চত খনৰ লগ আগতে ধৰক আপোনাৰ মানে ঘৰত নাই সু সমিতিৰ কাৰণে পূজা কৰাৰ লগত মানে ঘৰত মানে ন নতুন বস্তু কিবা এটা কিনে। ন মানে বাচন বৰ্তন বা ব কিছু মানে ধৰক সোণ ৰূপ কিনেম এনেকা শুভ-শুভত বুলি কা, বহুতে নতুন বস্তু লয় হে দিনাখন বহুতে ঘ নতুনকে অ ঘৰৰ মানে ঘৰ লোৱা, পাত তে, ঘৰ বয়া হোম প্ৰতি মানে কিবা তাত ধৰক হেৰি কৰে। তাৰ পিছত তাইক দুই চাৰি কিনিয়ে সেইদিনাখন ফোনত নতুন প্ৰতি এটা মানে, কিবা এটা মানে গোটাৰ লগত ন একো নেথাকিলে। মানে আপোনাৰ সেই পাকঘৰৰ চামুচ এখন হলেও কিনে মানে এনেকুৱা। অ। তাৰ পিছদিনা খন আপোনাৰ সেয়া হেৰি পাতে আপোনাৰ চতী দেৱালী হয়, যি তো আপোনা ওপৰত কাটি বি এ চৰি কি বুলি কয়, এইটো আপোনাক কালি পূজা হিচাপে অ', বহুতে অ', সেয়া বহুতে কালী পূজা এনেকে প এ পালন কৰে। আমাৰ ইয়াতকৈ চতী দেৱালীটো মানে কি কাৰণে পুৱা হেৰি কৰে মানে। এই আপোনাৰ হেৰি, অ', ভগৱান কৃষ্ণ মানে নৰকাসুক বধ কৰি পিনি গোটেই সমাজৰ কাৰণে মানে, পোহৰ আৰু শান্তি বিলাইছিলে তো সেইটো কাৰণে মানে অ', সেই হেৰি কি কয়। এ, সেইদিনাখন আপোনাৰ উম, হেৰি কি কয় চতী দেৱালীটোৰ সেইটো কাৰণে মানে, এ নৰক চতুৰ্দশী বুলিও কোৱা হয়।
হয় হয়।
অ', সেইদিনাখনহে সতীদেউ ছোৱালী তেনেকে পাতে, তাৰ তিন নম্বৰ দিনাখন দেৱালী আৰু সেয়া গোটেই সমগ্ গ ভাৰততে পাতে নহয় উম-উম সেইদিনাখন আ আপোনাৰ হেয়া গণেশ লখমি য়ে অ', মাক পূজা কৰে। আৰু, আমাই এইফালে জানে নাই বহুতে আকৌ উপবাসতো থাকে। মানে গোটেই দিনটো উপবাস কৰি তাৰপিছতে গধূলি সময়ত ধূপ-বন্তি এনেকা জ্বলাই তাৰপিছতে আপোনাৰ হেই তে তেতিয়াহে উপবাস খোলা আৰু কিবা মানে নিৰামিষ কিবা মানে আহাৰ গ্ৰহণ কৰে। বহুতে আকৌ সেইদিনাখন পিয়াজ ৰচুনো নেখায়।
অ',
অ- অ, হেইদিনাখন আৰু সেয়া হঅ, উপবাসত থাকে অ, তাৰপিছতে আপোনাৰ সেয়া হেৰিও কৰে আপোনাৰ, এইয়া ব ঘৰৰ ওচৰ চুবুৰীয়া মানুহ আহে এনেকুৱা ৱ হেৰি ব দেৱালীও শুভেচ্ছা দি ব কাৰণে, বহুতে মিতি কুটুম কা হেৰি কি কৈ ঘৰ মানে ওচৰ চুবুৰীয়া, মিতিৰ কুটুম চকলোৱে আহে আৰু-আ আমিও হে তেনেকে যোৱা হয়, উচ ওচৰ চুবুৰীয়াৰ ঘৰলে সেই বা, সেইটো কাৰণে মানে মানে সেই আইনাখন মানে কিবা এটা নিজে হাতেৰে বনোৱা কিবা এটা দিও ভাল লাগে যে। অ', আৰু ভগৱানৰ আগত মানে উম।
আপুনি মিঠাই বনাই আছে তেতিয়াহ'লে?
মিঠাই আজি বনামহে, মই প্ৰত্যেক বছৰে বনাও মিঠাই এনেকে হাতেৰে বনোৱা কিবা এটা ভাল লাগে যে আৰু আমাৰ ইয়াত গাখীৰো বহুত মানে উপলব্ধ হয় যে সেইকা গাখীৰৰ মিঠাই এনেকুৱা কিবা কিবি আৰু পনা আৰু অলপ যি জানক ঘৰত বনোৱা কিবা এটাত এ খোৱায়ো মানুহক ভাল লাগে যে নিজে হাতেৰে বনোৱা, উম আৰু এই ব হেৰি কি কয় বিলায়ো ভাল লাগে। আৰু আপোনাৰ দেৱালীৰ পিছতো মানুহ আহে। সি থাক তাকে নহয় আপোনাৰ সেয়া আৰু চাৰি নম্বৰ দিনাখনতো আপোনাৰ ইয়াত গোবৰ্ধন পূজা পাতে।
হয় হয় হয়।
অহ আপোনালোকৰ তাত পাতে নেকি গোবৰ্ধন পূজা
আমাৰ ইয়াত ঠাই ভদে কবাত কবাত পাতে তেনেকে তোমাৰ ইমান ওলাই যোৱা নহয় যে ঘৰতে থকা হয়। কিন্তু কিছুমান ঠাইত পাতে।
অ হয় নেকি আমাৰ ইয়াতটো মানে সেই পাচ যেনে আপোনাৰ হেৰি দিয়ে স্কুল কাৰ্য্যালয় সেইবিলাক চব বন্ধ হৈ থাকে মানে পাঁচ দিন। অ ধন দেৰেজৰ পৰা আ আদি কৰি আপোনাৰ একদম ভাই দোষ যিটো ভাই বুলিও কয় যে উম সেই ন হল লৈকে কাৰ্যালয় বিদ্যালয় সেইবিলাক চবে বন্ধ হৈয়ে থাকে। এই আপোনাৰ হেৰি নাক খনে সেই গোবৰ্ধন পূজাতো ইয়াত ত বহুত ডাঙৰ মহত্ব মানে এ হেৰি হিন্দু ধৰ্মৰ ইয়াৰ মানুহে বৰ ধুনীয়াক কে পাতে, সেয়া আকৌ আপুনি এনেই আপুনি গোবৰ্ধন পূজা শুনিছে নাই?
শুনিছোঁ। শুনিছোঁ।
শুনিছে ন। অহ, এ হেয়া, হেয়া, হেয়া কা শুক্লা প্ৰতিপদত তিথিত পাতে। সেইদিনাখন সেইয়া হেৰি আপো আপোনাৰ সেইদিনাখনকৈ ইয়াত কি কৰে জানে নাই এই মানে গোটেই মানুহ বোৰে মানে লগ লাগি আৰু ও আপোনাৰ হেৰি অ' মানে নিজৰ নিজৰ অঞ্চলৰ মানুহ বিলাক লাগি গোবৰ দি পিনে আপোনাৰ মানে হেৰি কৃষ্ণৰ এনেকা আকৃতিটো বনায়। গোবৰ তাত আৰু সেই ধান, চাউল এনেকা কিবা দি পিনি মানে তাৰ পিছত পূজা কৰে আৰু গধূলি সময়ত সেইটো পূজা কৰে। অ, ৰাতিপুৱা আপোনাৰ গোবৰ লেপি আমি যেনেকে গোব-অহ গোবৰ দি মানে গোবৰ লে আপোনাৰ কৃষ্ণ আকৃতি এনেকা বনায়। অ' বনাই, তাৰপিছত গধূলি লৈ সেয়া পূজা কৰে। পূজা কৰি আপোনাৰ সেই কি । ৰি সিয়ে বহুত সেইটোৱেই মানে শুনিছে, কৰি চাৱল শুনিছ এনেকে দৈ দি বনায়, অ'। সেই কৰি চাবলে ৰু মানে ভগৱান আগত ভোগ লগায়।
অহ।
নহয় সেইদিনাখন প্ৰসাদ হিচাপে তেনেকে কৰে, তাৰ পাছদিনাখন টো আৰু সেয়া ভাই ফুটা হয় আ হেল্ল'। ভাই ফুটাততো অসমতো সম্ভৱ খুব ডাঙৰ ভাল। তেই পাতে সম্ভৱ ন' অ', বহুত তে, ভাই ফোটা বুলি কয় বহুতে ভাইদুজ বুলি কয় ঠাই ভেদে নাম বোৰ বেলেগ বেলেগ নহয়।
অ', ঠিকে কৈছে।
অ'।
ঠিক আছে, ঠিক আছে সেয়া আৰু।
অ', আহিবচোন এইফালে আমাৰ দেৱালীত নিমাম। হেৰি কি কয় আপোনালোকে এনেকে হেৰি কৰিব এইফালে আহিবলৈ অ', চাবলৈ আহিব। অ', অ', অ', অ', আৰু বাকী পৰিয়ালৰ হ কলোৱে ভালে আছ
বাকী পৰিয়ালৰ সক সকলোৰে ভালে দেই। ভগৱানৰ কৃপাত আপোনালোকৰ সকলো ঠিকে আছে।
অ', আমি সকলোৱে ঠিকে আছো বৰ্তমান অ', এতিয়া এয়া ব্যস্ততা দেৱালী বুলি
হয়, হয় দেৱালীৰ আপোনালৈ শুভেচ্ছা থাকিল দেই।
হয়, হয় আপোনালৈও শুভেচ্ছা থাকিল। আৰু হেৰি আহিব এইবাৰ দেৱালী লীত আহিব আমাৰ ইয়াত পাই য পাঁচদিনীয়া কাজ য, হৈছে কেনেকুৱাকে হয় আপোনালোকে চাবহি ভাল লাগিব।
যাম। নিশ্চয় নিশ্চয় সেয়া ঠিক আছে অ', অ', অ', ঠিক আছে অ', হ'ব হ'ব থক অ', উম, যাম, যাম।